কি কৰি আছা?
এনে শুই আছো, তুমি?
মই এনে আছিলো ৰবা।
অ' কোৱাচোন, আজি হঠাৎ কেনকে মনত পৰিল?
এনে আৰু এনে অকমান কথা পাতো বুলি কৰিলো।
অ' অ' কি কৰি আছা?
এনে আছিলো ৰ'বা বহিয়ে।
অ' ভাত পানী খালা?
অহ খালো, তুমি?
নাই খোৱা, বনাই হে আছে।
অ' ইমান দেৰিলৈকে খোৱা নাই?
অ' ক এটাই বাজা নাই।
উম বাকী কলেজ যাই আছা?
অ' আমাৰ নাই এতিয়া আমাৰ বন্ধ কলেজ, কলেজ মানে তোমাৰ আমাৰ এইটো থাৰ্ড চেম আৰম্ভ হ'ব ন। সেইকাৰণে বন্ধ দিছে, আগষ্টত খুলিব।
অ' এনেকেই
ইয়েছ।
মই আজি যোৱা নাই ৰবা।
কিয় কিবা কামৰ কাৰণে।
এনে আজি লগৰ কেইটামান যোৱা নাই, সেইকাৰণে নগলো আৰু।
বা বেলেগ ফ্ৰেণ্ডশ্বিপ চোন লগৰ কেইতা যোৱা নাই, মই ও নাযাওঁ।
সেই আৰু লগৰ কেইটা নগলে আৰু ভাল নালাগে।
হয় টো তহঁতৰ সঁচা কথা, কিন্তু অকলে যাবলে বৰিং লাগে।
উম, ভাল নালাগে লগৰ আৰু তাতে তিনজন মানে এক লগত থাকো, সিহঁতে নগ'লে আৰু যাই ভাল ভাল নালাগে।
অ'
উম
তোমালোকৰ কলেজ ষ্টাৰ্ট হ'ব কিমান মান দিন হ'ল?
আমাৰ অ শেহত কি বুলি ক'য় আহ যোৱা মাহৰ ওঠৰ তাৰিখৰ পৰা হৈছে। ষ্টাৰ্ট
অ ভাল ভাল।
হয়।
ওচৰৰ হ'লে এতিয়া এমাহ মান গ'লে।
অ' আমাৰ হৈ গ'ল, পৰীক্ষাও গ'ল এটাৰ মাজতে।
অ' ৰ্ফাষ্ট ইউনিত টেষ্ট?
উম ৰ্ফাষ্ট ইউনিত টেষ্ট।
অ' এনেকৈ গ'ল তোমাৰ এক্মাম।
উম, ভালে গ'ল মোৰ।
আহ তোমাৰ কি কি চাবজেক্ট আছে তোমাৰ।
অ' মোৰ। লজিক, পলিটিকেল, এডুকেশ্যন, আছামিছ, ইংলিছ আৰু ফিজিকেল এডুকেশ্যন।
ফিজিকেল এডুকেশ্যন।
অ' নতুন এটা ওলাইছে।
হয় নেকি অ' কেনে লাগছে পিছে কলেজ যায়।
ভালে লাই ভালে লাগি পিছে আৰু কিন্তু মানে স্কুলত থাকি বেছি ভাল লাগছিল।
অ' স্কুলতো ভালেই দিয়াচোন, স্কুলৰ কথা বেলেগ কলেজ।
হম। উ, উম, কিন্তু এটা ভাল। পিছে আমাৰ বেছিভাগ মই যোনখন কলেজত গৈছো আৰু আমাৰ স্কুলৰ বেছিভাগ লগৰ আছে।
অ' সেনেকুৱা হ'লে ভাল।
আহ
অকলে হ'লে তোমাৰ একো হেৰি নাইয়, লগেই নাথাকে কোনো কলেজ খনত।
অ' সেইটোয়ে লগ নাথাকিলে আৰু ভাল নালাগে নহয়, এতিয়া যিহেতু নতুন লগ বনোৱাতো অকমান। টানে কিন্তু এতিয়া যিহেতু স্কুলৰ কিতাপ পাইছোহটো অকমান সহায় হৈছে।
আৰু তোমাৰ এইটো ক'ব গ'লে নতুন লগ মানে ক'ব গ'লে তোমাৰ মোৰ মানে কি যেতিয়া কলেজত আছিল। এখন কলেজত মানে অকল মানে মই পুৰণা চিনাকি মইয়ে আছিলো ত লগ নাছিল। নাছিলেই ত এনেকে মানে। বহুত মানে হেৰি গৈছিল, লগ বনাতে বনাতে এবছৰ গুচি গৈছিল।
এনেকে নোৱাৰিও ন আৰু আজি কাললে চবে মানে আগজাচি মাতিব নোখোজে।
অ' সেইটোৱেই
আমাৰো এতিয়া কি হৈছে, আমাৰ বাকী কেইজনে বেছিভাগ লগ বনাই লৈছে, কিন্তু আমি দুজন, তিনিজন। মানে পাৰা নাই সেইকাৰণে আমি কেইজনী এক লগতে থাকো।
অ' ভালে, ভালে, বনাবা নতুন লগ বনাবা কলেজ পইচা।
অ', কেইজনমান আছে আৰু সিহঁতৰ লগত অকমান ভাল কিন্তু ইমানো ভাল নহয় যিমান আৰু স্কুলৰ কেইজন লগত ভাল।
আমাৰো মইটো আমাৰ মোৰ কলেজ লাইফটো এনেই গৈছে সেনেকা ক'ব গৈ নাছিলে পিছ দে হৈছে ছেমিষ্টাৰ কেনেকে পাতে ভালকে বহুত কিন লগ হৈছে কিন্তু ফাৰ্ষচেমত ফাৰ্ষ্ট ইয়াৰতটো মই নাছিলে।
অহ' অ' এতিয়া আৰু ফাৰ্ষ্ট ইয়াৰত ইমান কলেজ যাব মনো নাযোৱা হৈ যায়।
অ' সেইটো হয় কিন্তু, স্কুল পাহাৰোৱা যায় না বেছি দিন নাযায় স্কুল পাৰ হ'ব।
অ' আৰু তিনিমাহ মাজতে বন্ধ হৈ যায় তাৰে পিছত আৰু ৰুজ ক'লেজ যায় ইমান তাৰ মানে যাবই মনযো যোৱা হৈ যায়।
সেইটো হয়, কিন্তু হলেও উপায়তো নাই যাবতো লাগিবই।
তে পঢ়িবতো লাগিবই মন নহলেও।
অ', ভাল, ভাল।
হয়, বাকী তোমাৰ এতিয়া স্কুলৰ লগৰ বিলাকৰ লগত কথা বতৰা পতা হয় নে নহয়?
স্কুলৰ লগৰ বিলাকত হয় নোহোৱা মানে আজালি চবে বিজি থাকে হলেও হয় দিয়াচোন মাজে মাজে মিতাপ হয় ৰিউনিয়ন হয় এনেকুৱা হয় মাজে মাজে তোমাৰ চাহ খাব যাওঁ চবে। কেতিয়াবা কাৰবাৰ বাৰ্থডেত ৰিউনিয়ন হৈ যায় চবৰে।
অ', ভালেইছোন মাজে মাজে থাকিব লাগে এনেকুৱা তুমি যিহেতু মোতকেতো ডাঙৰে আৰু। মানে তোমাৰ বেছি বছৰ হৈ গৈছে স্কুলৰ পৰা ওলোৱা এনেকুৱা
অ', আৰু মই যোনখন কলেজত আছো তাত তে মোৰ দুটামান আছে লগ সিহঁতক দেখিলে মাতা যায়। আৰু তোমাৰ এনেকে বাকী লৰা ল'ৰা কেইটাকতো লগ পোৱা যায়েই। কেতিয়াবা কেতিয়াবা। আৰু স্কুলত গ্ৰুপ থাকে ন' এটা আমাৰ যোনটো গ্ৰুপ আছিল গ্ৰুপটো মানে চবেই বেলেগ বেলেগ কলেজৰ। সিকাৰনে এনেকে লগ পোৱা নাযায় আৰু।
অ', এতিয়া আৰু চবে মানে বিজি থাকে টাইম নাথাকে দিয়াচোন চবৰে পঢ় থাকে কামো কিছুমানে কামো কৰা হে কৰিছে।
অ', সেইটোয়ে চবে কিছুমানে কাম কৰি আছে। এতিয়া কিছুমানে পঢ়ি আছে।
অ',
এইটোৱে কথা বহুতে বেলেগ বেলেগ কাম কৰে।
সেইটোৱে আৰু। বাকী তুমি এনে ভাল লগৰ বুলি ক'ব গ'লে কি ভাবা আৰু কেনেকুৱা হ'ব লাগে?
অ', ভাল লগা বুলি ক'ব লগা হলে তোমাৰ ভালকে বুজি পোৱা তোমাক মানে তোমাৰ ভাল মানে ক'ব গলে। তোমাক বুজি পোৱা তোমাৰ লগত ভালকে থাকা বেয়া টাইমত সহায় কৰা ভাল টাইমতো লগ থকা এনেকুৱা লগ হ'ব লাগে, এনেকুৱা হ'ব নালাগে কিন্ত ভাল টাইমতে আছে, বেয়া টাইমত নাই এনেকুৱা হ'ব নালাগে।
সেইটোয়েতো কিন্তু আজিকালি আৰু চবে নিজৰ চাই নহয় লগৰ বুলি ক'ব গ'লেও, মানে অকল মানে নিজৰ স্বাৰ্থটোৰ কাৰণে থাকে। আৰু আমাৰ ভাল বেয়াৰ লগত সিহঁতৰ একো নাযায়ে।
আৰু তোমাৰ আজিকালি স্বাৰ্থ ৰাখি বন্ধুত্ব কৰিব নালাগে নিস্বাৰ্থ যোনটো হয় ন এতিয়া তুমি। কলেজ পাইছা যে গ'ম পাবা চাবাচোন কলেজৰ মানে তোমাৰ বন্ধুত্ববোৰ মানে শুনিব বেয়া কিন্তু স্বাৰ্থ থাকে চবৰে এটা এটা। মানে তোমাৰ লগত থাককাৰ স্বাৰ্থ থাকে। তাতেও তুমি পাব পাবা কিন্তু তাতেও নিশ্চয় এটা ভাল পোৱা। মানে বন্ধুত্বৰ কথা কৈছো অ' আ ফ্ৰেইণ্ডচ কিন্তু থ চাৰ্থ থাকে বন্ধুত্ব ৰাখি লাভ নাই। ত' নিস্বাৰ্থ হব লাগে মানে বন্ধু বন্ধু আৰু।
অ' সেইটোয়ে মই ভাবো আৰু এতিয়া যেনেকুৱা আমি স্কুলৰ লগৰ কিটাৰ লগত অ, মানে সদায় কথা পতা নহয়ে দিয়াচোন কেতিয়াবা মাহৰ ম মাহৰ মূৰত এদিন হয় ত' আমিতটো ভাবিব ন নালাগে আৰু যে ইমান দিনৰ মূৰত লগ পাইছো কিবা কিবি মানে এতিয়া লগ পাওঁ আমি ভালদৰে মানে কথা বতৰা পাতব লাগে আৰু ভালকে থাকিব লাগে আৰু।
তোমাৰ মানে ক'ব গ'লে এতিয়া মানে তোমাৰ লাহে লাহ বুজি পাবা দেচোন স্কুল লগ বিলাক কিমান ভাল আছিল। এইটো মানে তোমাৰ। স্কুলৰ লগতো নিজ স্বাৰ্থোৱা টাইপৰ আছিল। মানে ত মানে কোনো এক সাৰ্থোৱা নাছিল চবে সৰু আছে সৰুৰ পৰা লগ ন।
উম। উ সেইটোয়ে আমি তেতিয়া বুজি পোৱা নাছিলো ন এইটো স্বাৰ্থ কি মানে নিজৰ ভালৰ কাৰণে নহয় আৰু লগত লগৰটো ভাল হ'ব লাগে, পৰীক্ষা ধৰা আমি যিমান পাইছো লগৰটো সিমানে পাব লাগে।
অ' এইটোৱে। কিন্তু তোমাৰ কলেজত তোমাৰ সেইটো নহয় কলেজত পাৰিলে তোমাক। হেৰি কৰিব বিট কৰিব চেষ্টা কৰিব এনেকুৱা টাইপৰ মানে চ'ব মানে একে নহয় ক'ব গ'লে।
উম, সেইটোৱে তাতে আৰু মানে আজি মোৰ মতে সেইটোয়ে যে মানে মেইনলি তো বন্ধুতত স্বাৰ্থ থাকিব নালাগে নিস্বাৰ্থ ভাৱে ভাল পাব। থাকিব লাগিব মানে, আখহ আৰু ইজনে সিজনক সহায় কৰিব লাগে, আৰু ইফালে মানে। এনেকুৱা হ'ব নালাগে যে ধৰা মই যদি কিবা এটা ভুল কৰি আছো তেন্তে মোৰ মানে ভাল লগত লগৰ হ'ল বুলি। মোক সেইটোত সহায় কৰি থাকিব, যদি মোৰ ভাল লগৰে হয়, তেতিয়া হ'লে মই যদি কিবা এটা ভুল ভুল কৰি আছো, মোক বুজাব লাগে যে এইটো নকৰিবি। বা এইটোত তোৰ কিবা ক্ষতি হ'ব পিছলৈকে, তই এইটো নকৰিবি কিন্তু এনেকুৱা হ'ব নালাগে দিয়াচোন যে মই ভুল কৰিছো, লগৰ কাৰণে মোক সহায় কৰি আছে।
হেইটো হয়। লগৰ বুলি চবতে সহ কৰিব নালাগে ব আৰু লগৰ বুলি মানে ভালতো ভাল কৰিব লাগে বেয়াতো গালি পাৰিব লাগে তোমাৰ সেয়ে।
অ' সেইটোৱে
উমহ, বৰগয়াহ। বাকী নিবিছে তোমাৰ সেহত ক কোৱা
কোৱা কি কৈছিলা।
এই তোমাৰ বোলো কলেজত কিমান মান লগ আছে।
মোৰ এতিয়াতো বেছি নাইে, মানে যিহেতু, লগ স্কুলৰ কেইটাই লগ পাইছো তো বেছিভাগ সিহঁতৰ লগত আছে এনে হৈছে। পাঁচ ছয়জনৰ লগত এনে মাতা মাটি এ আছে আৰু ভালকৈ মানে ক। কথা বতৰাও পতা হয়।
মোৰ তোমাৰ দুবছৰত চাৰিজন চিনাকি মানে লগ হৈছে, একদম ভাল লগ চাৰি কলেজ লাইট।
অ', এ কাৱা আমি আৰু মানে মোৰতো ক'ব গ'লে মোৰ আগজাচি মাতিবৰ কাৰণে লাজ লাগে মোৰ এনেক এনেকুৱা নহয় যে ইগ' কিবা কিবি মোৰ লাজে লাগে আগজাচি মাতিবৰ কাৰণে কোনোবাই যদি মোক আগত তাতে মাতিব নোখোজে বা হে নকৰে মোৰ লাজ লাগি যায়।
মোৰ সেই নহয় কিন্তু তোমাৰ ক'ব গ'লে মানে জাক তাক মাতিব ভাল নালাগে ন' কিছুমানে মাতিব নুখুজে ত' মাতিম কিয়? ত' কিছু মাতিলে গুৰুত্ব দিব নুখুজে সেই লক কাই মাতে সেনেকুৱা টাইপৰ মোৰ।
এ সেনেকুৱায়ে।
অ'
উম, দিয়া পিছে আজি ৰাখিছো।
অ' অ' দিয়া পিছে।
উম, দিয়া।